শুনিছা
হেল্ল'
হয় হয় শুনিছো আপুনি
অঁ শুনিছানে অঁ শুনি পালোঁ শুনি পালোঁ।
হয় অ মোৰ মানে এটা কথা মন পৰিল মানে আপোনাক কম বুলি ভাবিলো মানে মই যোৱা
হয়
একমাহ মানে মই মামা হতৰ ঘৰত আছিলো য'ত নেকি গ্ৰাম্য গ্ৰাম্যৰ এলেকা পৰে আৰু হয় মই তাকে বিষয়টো মই ভাবিছো আৰু যে গ্ৰাম্য জীৱন জীৱন বা তেওঁলোকৰ উপাৰ্জনৰ কথা অলপ মানে ডিছকাছ কৰোঁ নেকি আমি আলোচনা কৰোঁ
হয় হয় অঁ হ'ব হ'ব
হয় অ অ যদি আপুনি সহজ ভাষাত গ্ৰাম্য জীৱন বুলি ক'লে কি বুজে?
এ সহজ ভাষাত এতিয়া ক'বলৈ গ'লে ম আমাৰ যিটো নেকি আমাৰ গাঁৱলীয়া অঞ্চল সেই গাঁও গাঁৱলীয়া অঞ্চলত চলি থকা যিকোনো যিকোনো সমস্যাৰ ওপৰত কথা পাতিব আলোচনা কৰিব বিচাৰিছা তুমি নহয়নে?
হয় হয় একদম ঠিক কৈছে আপুনি
হা
হয় হয় ঠিকে কৈছে আপুনি
অ হয় এতিয়া তুমি আহ তুমি গাঁও অঞ্চলত মানে গ্ৰাম্য অঞ্চলত যেতিয়া আহিবা তুমি গম পাবা যে আহ আগতকৈ আজিকালিত মানে বহুত সলনি হ'ল এতিয়া তোমাৰ আগতে আ- ছিল ৰাস্তা বাট পদুলি সকলো মানে হেৰি কেঁচা ৰাস্তা আছিল, এতিয়া যি কিন্তু এতিয়া বৰ্তমান গ্ৰাম্য অঞ্চলতো বহুত মানে উন্নতি হৈছে বুলি মই ভাবোঁ আৰু, কাৰণ পকী ৰাস্তাৰ প্ৰায়ে হ'ল।
হয়।
এয়াম এতিয়া আৰু ক'বলৈ গ'লে ইণ্টাৰনেট ইণ্টাৰনেটৰ কথা ক'বলৈ গ'লেও তুমি আগতকৈ যদি উম চোৱা। তেতিয়া আহ ফৰ জিৰ পৰা এতিয়া ফাইভলৈকে ফাইভ জি লৈকে চলি আছে বুলি মই অনুভৱ পাইছোঁ আৰু। দেখা পাইছো গ্ৰাম্য অঞ্চলত আৰু উন্নতিৰ কথা কবলৈ গলে সচৰাচৰতে
অঁ, আজি আজিকালিতো নগৰতকে মানে গাঁৱতহে বেছি ইণ্টাৰনেটৰ দ্ৰুত গতি দেখা যায় আৰু মই যিমান দেখিছোঁ।
হয় হয় হয়।
অঁ অঁ
আৰু অঁ হয়। আৰু লগতে তুমি পঢ়া শুনাৰ কথা ক্ষেত্ৰতো তুমি অঁ যদি চালি জাৰি চোৱা। তেতিয়া আগতকৈ বহুত উন্নতি পথত আহিছে বুলি মই ভাবোঁ আৰু দেখা পাইছোঁ আৰু। যিহেতু আগৰ আগৰ আগত এই চাৰি পাঁচটা ছয়টা গাঁও বা লগ ধৰিহে এটা এলপি স্কুল বা এখন এল স্কুল আছিল মানে বিদ্যালয় আছিল, কিন্তু উম বৰ্তমান অঁ গাঁৱে গাঁৱে বিদ্যালয় দেখা পালোঁ আৰু, গাঁৱে গাঁৱে বিদ্যালয় গাঁৱে গাঁৱে বাট পথ মানে সকলো পদতে অলপ উন্নতিৰ পথত আহি আছে আৰু গাঁও, গাঁওৰিয়ান গাঁৱলীয়া অঞ্চলত আৰু গ্ৰাম্য অঞ্চলত, আৰু তোমাৰ এইফালে চহৰ বুলি ক'লে যেনিবা নগৰ বুলি ক'লে তোমাৰ অহঁ নগৰত যিমানে উন্নতি নহওক কিয়? যিমানে মানে এই আপগ্ৰেড নহওক কিয় তাত মানে এটাই প্ৰব্লেম যে, অহঁ সচৰাচৰতে মানে বেছিকে গাড়ী চলে।
হয়।
আৰু বায়ু প্ৰদূষণ বহুত হয়, সেইটো ক্ষেত্ৰত এতিয়া আ আমি গাঁও অঞ্চল আৰু নগৰ অঞ্চলৰ আমাৰ গ্ৰাম্য অঞ্চল বহুত বেছি মানে ভাল বুলি মই ভাবো আৰু এতিয়া তোমাৰ এই যিটো নেকি অনুভৱ গ্ৰাম্য গ্ৰাম্যঞ্চল আৰু নগৰৰ সেইটো বিষয়ে ক'ব পাৰিবানে?
হয় নিশ্চয়কয় মই ঠিকে কৈছে, আপুনি যদি গাঁৱত মানে যদি যোৱা যায় বা দেখা যায় তাত মানে এটা ধুনীয়া জীৱন এটা দেখা যায়। প্ৰাকৃতিক সৌন্দৰ্য দেখা যায়। আৰু সৌন্দৰ্য আৰু সংস্কৃতিৰ বিষয়ে জানিব পাৰি কিছুমান শিক্ষা আছে।
হয় হয়।
আৰু আপুনি যেনেকি ক'লে যে আধুনিক যুগত আজিকালি হয় বহুতো উন্নত হৈছে, উন্নত ৰ ৰাস্তা পথ বিদ্যুত দেখা যায় আজিকালি, ঘৰে ঘৰে বিদ্যুত হৈছে বা ইণ্টাৰনেটৰ দ্ৰুত স্পীড দেখা যায়, লগতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো মানে গ্ৰাম্য জীৱন আজিকালি বহুতো উন্নত হৈছে। যিয়ে নেকি নগৰত ক'বলৈ আপুনি ঠিকে কৈছে, মনুহতকে গাড়ীয়ে বেছি হৈছে ৰাস্তাত উলাই যাব নোৱাৰি। বা মানে প্ৰদূষণ বহুত বাঢ়িছে বা চবপিনে প্ৰদুৰ্ষণ আৰু শব্দ প্রদুৰ্ষণ, পানী প্ৰদুৰ্ষন, বায়ু প্ৰদূ ষণ চব পিনে মানে নগৰ অঞ্চলত দেখা যায় আৰু, হয় এই খিনিক মই আপোনালোক সহাৰি জনাইছো আৰু, লগতে আমি যদি গ্ৰাম্য জীৱনৰ যে উ পাৰ্জনৰ পথ মই যদি চাব যাওঁ, আপুনি কি ভাবে মানে কৃষি কাৰ্য পশুপালন, মীন পালন, বাগিচা এনেকুৱা কি কি জানে আপুনি অলপ জনাব নেকি?
হয় এতিয়া এতিয়া গ্ৰাম্য অঞ্চলতো মানে আজিকালি এনেকুৱা হ'ল অ' এন জি অ' বা ধৰি লওক ব্লগ বা গোটৰ দ্বাৰাসঞ্চাই গোট গোটৰ দ্বাৰা মানে আত্মসহায় গোটৰ দ্বাৰা আজিকালি মহিলাাসকলো মানে। পিছ পৰি থকা নাই। বৰ্তমান যুগত আৰু আধুনিক যুগত বৰ্তমান হয় এ এতিয়া। এতিয়া তুমি গম পাবা যে গাঁও অঞ্চলত যদি যোৱা। তেতিয়া আত্মসহায় টো যি পাই মহিলাসকলে আত্মসহায়ক গোট বনাই আহ এন জি অ'ৰ পৰা পশুপালনৰ ক্ষেত্ৰতো মানে আগবাঢ়ি আছে। এতিয়া আজিকালি গোটৰ দ্বাৰাই বহুত কাম হয় যেনেকুৱা ধৰি লওক পশুপালন কেনেকৈ কৰিব লাগে। গাহৰি ফাৰ্ম কেনেকৈ বনাব লাগে? বা ছাগলী বা কুকুৰা যিকোনো আহ যিকোনো আমাৰ পশুপালনৰ ক্ষেত্ৰতো মানে আগবাঢ়িছে আৰু অহ, '
হয়, হয় ইয়াৰে ওপৰত প্ৰশিক্ষণো দিয়া হয় কিছুমান পাঁচদিনীয়া, সাতদিনীয়া বা এনেকুৱা
হয় হয় প্ৰশিক্ষণ দিয়া হয় আহ, ' লগতে ধৰি লওক এতিয়া উম সেইটো ক্ষেত্ৰতো মানে এতিয়া উপাৰ্জনৰ ক্ষেত্ৰত আজিকালি সেইটো বাছি লোৱা আমি দেখা পাওঁ। পাইছোঁ আৰু হাঁহ পালন, কুকুৰা পালন অ, ' আৰু লগত তে লগতে এতিয়া খেতি ছিজনত বহু মহিলাসকলে বা পুৰুষসকলে খেতিত ধৰি জোনটো নেকি ঘৰ এ ঘৰ এঘৰৰ মানুহেতো চাৰি বিঘা পাঁচ বিঘা খেতি অকলে কৰিব নোৱাৰে সেই- সেই ব্যক্তিৰ ঘৰত গৈ ধান ৰুই বা যিকোনো কাম কৰি তাতো টকা উপাৰ্জন কৰা দেখা দেখা যায় আৰু আৰু বিশেষকৈ এতিয়া প্ৰায়ে বিদ্যালয় গৈ বহুত শিক্ষিত হৈছে উন্নতিৰ পথত গৈ আছে সিহঁতি। প্ৰায়ে চাকৰিৰ পিছত দৌৰিছে কিছুমানে। কিছুমানে বেপাৰ বাণিজ্য কিছুমানে তেনেকুৱা মানে আজিকালি ক'বলৈ গ'লে গাঁও অঞ্চলতো আৰ্থিক উপাৰ্জন কৰাত মানে পিছ পৰি থকা নাই আৰু।
নাই নাই আৰু বহুতো ৰাস্তা মানে মুকলিয়ে হৈছে আৰু আজি বুলি ক'ব গ'লে আৰু আগৰ পৰাই দেখিছো বাৰু হয় অ এতিয়া যদি অ, 'কৃষি কাৰ্য বুলি ক'ব গ'লে ধান, সৰিয়হ, মাকৈ, ডালিম এইবোৰৰ খেতি কৰা যায়। লগতে পশুপালন বুলি অ পালন বুলি ক'লে গৰু, ম' হ, ছাগলী, হাঁহ, কুকুৰাৰ, গাহৰি এইবোৰ পালন কৰা যায়। যৰ পৰা নেকি কণী মাংস আৰু, গাখীৰ এনেকুৱা বহুতো ধৰণৰ মানে সামগ্ৰী আমি পাওঁ আৰু।
হয় হয়।
তাৰ মাছ হয়। য'ত নেকি ৰৌ অ' য'ত নেকি সৰুকে পুখুৰী এটাত ৰৌ, কাটলা মিৰ মানে আৰু চিতল মাছ, ভকুৱা মাছ এনেকুৱা মানে কিছুমান হেৰি কৰে আৰু কাম কৰা যায় আৰু।
হয়' হয়'।
অ' আৰু যদি মই আৰু এটা যদি, হয়' কওঁক কওঁক আপুনি কওঁকচোন কি ক'লে?
উম' আজি-আজিকালিৰ দিনত মানে অহ' সকলোৱে কাম, কাম মানে এনেই আৰু ঘৰত বহি নাথাকে আৰু আথি উপাৰ্জনৰ কাৰণে, বহুত কাম নিজৰ জীৱনটো এ যিহেতু চলাই নিব লাগব। সেইটো কাৰণে কামত ব্যস্ত থাকে আৰু।
একদম ঠিক কথা কৈছে আৰু আৰু যদি মানে আৰু এটা ব্যস্ততাৰ মাজত এটা মানে যদি দেখা যায় আজিকালি মানে নাৰ্চাৰী বা বাগিচা আজিকালি বহুতে কৰা কৰিছে গাঁৱৰ ফালে। মানে ফুলৰ, ফুল-ফুল এনেকুৱা ধৰণৰ অঁ। আৰু এটা বস্তু এৰাই চলিব নোৱাৰি আপোনাৰ অ' এই হস্তশিল্পক কুটিৰ শিল্প যে আছে আপোনাৰ তাত- তাঁতশাল, যঁতৰ এইবোৰত যে গামোচা, মেখেলা-চাদৰ অঁ।
হয়', তাতো আজিকালি মহিলাসকলে পিছ পৰি থকা নাই। হয়' হয়'।
হয়, অঁ। আৰু বাঁহ- বেতৰ সামগ্ৰীবোৰ যে আছে মূৰা আৰু ধাৰি।
হয় হয় হয়, সেইটো সেইটোও
অহ',
আগতকে বহুত কম হ'ল। তথাপিও এতিয়াও এতিয়াও মানে সেইটো কাম কৰিয়ে, আৰ্থিক নিজৰ উপাৰ্জন কৰি আছে আৰু।
অঁ, সেইটোতো মানে এতিয়া শুৱালকুছিৰ পিনে গ'লে এতিয়াও বাৰু দেখা যায় বাৰু তাঁতশাল।
হয়' হয়' হয়'।
অহ-অহ',
হয়' শুৱালকুছিতটোতো তাঁতৰ, উমঁ।
অ' আপুনি এটা বস্তু দেখিছে নেকি? মৌ পালনটো দেখিছে নেকি? মানে মৌ পালনটো কৰা যায় ক'ৰবাত ক'ৰবাত।
অ' মৈ পালন, হয়' হয়'দেখা পাইছোঁ উমঁ, এনেই যেনিবা মই মৌ পালন বিশেষকে ওচৰৰ পৰা দেখা নাই কিন্তু আজিকালি যিটো নেকি- এ ছ'চিয়েল মিডিয়াৰ যুগ নহয় নে? ছ'চিয়েল মিডিয়াৰ এই আধুনিক যুগত মই মোবাইলত দেখা পাইছোঁ। এনেই বিশেষ ওচৰত দেখা নাই। তুমি ক'বা নেকি তাৰ বিষয়ে অলপ?
মই বাৰু সেনেকে ইমান দেখা নাই বাৰু, কিন্তু মই গোৰেশ্বৰত যাওঁতে এঘৰ দুঘৰটা দেখি দেখিলো আৰু মানে মৌ পালন কৰে আৰু কামুৰিব বুলি
হয়' হয়। অহ' তাতে ৰাণী মৌ আছিলে। ৰাণী মৌ এটা।
অহ' ৰাণী মৌটো পোহে, তাৰপিছত সৈন্যবোৰ আহি যাই নেকি সেনেকুৱা কিবা।
হা?
অ' এতিয়া যদি আমি শেষত যদি কওঁ এটা কথা যে গাঁৱত আজি এনেকুৱাও দেখা যায়- মানে মোবাইল মেৰামতি, দৰ্জি, বিউটি পাৰ্লাৰ বা চাহৰ -দোকান, কাপোৰ দোকান এনেকুৱাও দেখা গৈছে আজিকালি। হেল্ল'।
হেল্ল'-হেল্ল'।
হয়' হয়' হয়' হয়' শুনিছোঁ।
উম' হয়। অ হয় এ মোক হয় গাঁৱৰ গাওঁ অঞ্চলত হয় দোকান দোকানটো আজিকালি সঠিক উপাৰ্জন কৰে প্ৰায়ে গাঁও অঞ্চল ৰাখিও মোবাইল ৰিপেয়াৰিং বা তেনেকুৱাই ৰিচাৰ্জ আৰু বা ধৰি লওক চি এছ পি দিয়া সুদুৰ বেংকত যাব দৰকাৰ নাই
অ অ ওচৰতে হৈ যায় আৰু
হয় হয় তোমাৰ লগত বহু কথা জানিব পাৰে বহুত ভাল লাগিল ধন্যবাদ থাকিল আজিৰ কাৰণে সিমানতে সামৰো নেকি
অ ঠিক আছে বাইদেউ অ'কে ঠিক আছে হ'ব ধন্যবাদ
ধন্যবাদ।
ঠিক আছে বাৰু